হেল্ল'
হেল্ল'
অ', শুনিছা।
অ', অ', শুুনিছো কি হ'ল নেটৱৰ্কটো নাই নেকি।
নাই অলপমান ডিষ্টাৰ্ব দি আছে কি কৰিছা।
মই তোমাৰ সেয়া মুভি চাই আছিলো ৰবা মোবাইলত। মুভি এখন চাই আছিলোঁ। কিনো কৰিম আৰু বন্ধৰ দিন। ছুটি আৰু চলি আছে আৰু কিনো কৰিম। প্ৰতি দিনত আৰু কি কৰিবা আৰু টাইমটো কিবা
কলেজ লাইফ, কলেজ লাইফ। খতম হয় এতিয়া।
উ, তুমি কি কৰা এতিয়া ছুটিৰ দিন কেইটাত কি কৰি আছা?
মই শুই, মেলি, খাই, টিভি চাই এতিয়াতো বৰ্তমান মই মামাহত সহঁতৰ ঘৰত আহি ফুৰিবলৈ আহিছো ইয়াতে থাকি। থাকিম তোমাৰ দচ দিন মান থাকিম। আকৌ দেউতাৰ ঘৰলৈ যাম। পথাৰত ভুই ৰুবলৈ যাম এতিয়া আৰু।
ৱাহ পথাৰত ভুই ৰুব জানা তুমি। উম। ময়ো ভাবিছো ৰবা, কেইদিনমান পাছত মানে এতিয়াতো আৰু ঘৰতে আছো দউতাৰো মানে। এতিয়া অফিচৰ কাম আছেতো তাৰমানে ময়ো ভাবিছোঁ। তো আৰু কেইদিনমান পাছত মামা ঘৰলৈ যাম আৰু থাকি আহিম ছুটিৰ দিনকিটা আৰু। নিজৰ মানে মামাহঁতৰ ঘৰত। ভাই, ভনী হঁতক লগ পাওঁ ন সিহঁতৰ লগত থাকিয়ে বেছি ভাল লাগে।
আৰু এতিয়াতো মই কি ৰাতিপুৱা উঠোঁ। ৰাতিপুৱা উঠি পেলাই আৰু মাৰ লগতে কাম কাজত লাগি দিও এনেকেই আছো আৰু। সময়খিনি পাৰ কৰি পেলাই এদিন আমি লগ কৰো দিয়া বন্ধ হৈ আছে যিহেতু। আমি গোটেইকেইজনী ছোৱালীয়ে লগ। কৰো লগ কৰি পেলাই কৰবাত ফুৰিব যাওঁ দিয়া তুমি আহিলোৱা অ তুমি আহিলোৱা। উম তুমি যেতিয়া আহা মোক জনাবা। মোক তাৰপিছত তুমি কবা মই আহি পালোঁ বুলি কে আমি লগ কৰো বোলা তেতিয়া আমি গোটেই কেইজনীয়ে মানে এনেকে প্লেন এটা কৰি পেলাই আমি চবেই ফুৰিব যাম দিয়া ভাল জাগা এটাত। ধুনীয়াকে, ক'ত যাবানো?
লব লাগিব অ চাও তুমিতো ক'ত কৰাম দিয়া।
অ' আমাৰ ইয়াতে মানে মানুহ
তিন
অ' মই বন্ধৰ দিনতহে আৰু মা ৰাতিপুৱা উঠিকে তোমাৰ অ' ব্ৰাছ ছ্ৰাছ কৰি মেলি গা পা ধুই পেলাইটো প্ৰথমে মই পূজা দিওঁ পূজা ঘৰত গৈ পেলাই পূজা দিওঁ পূজা দি পেলাই আহি পেলায় মই আৰু মা মা যিহেতু ঘৰৰ অন্য কাম কৰি থাকে সেইকাৰণে মই আৰু আমাৰ ব্ৰেকফাষ্টটো বনাওঁ আৰু ৰুটি চব্জি বা কেতিয়াবা যদি বোলে চাওমিন খাব মন গ'ল চাওমিন বনালোঁ কেতিাবা মেগী খাব মন গ'ল মেগ খাব মন গ'ল মেগী বনালোঁ সেনেকে আৰু নাস্তাটো বনাওঁ আৰু। নাস্তাটো বনাই পেলি তাৰপিত আমাৰ ঘৰত যে কুকুৰকেইটা আছে যে চানী, জেৰী আৰু বুকলী সিহঁতৰ কাৰণে ভাতকেইটা বনাওঁ ভালকেইটা বনাই সিহঁতকো খাবলৈ দিওঁ। সেনেকেই দিনবোৰ পাৰ কৰি আছোঁ আৰু ইহঁতক খাবলৈ দি মেলি উঠি পেলাই আৰু মোবাইলত অকমান গেম খেলোঁ। তাৰপিছত টিভি চাওঁ তাৰ পিছতে আমাৰ ওচৰৰে ছোৱালী এজনী আছে তাইৰ লগত এনে অকমান ওল ওলাই যাওঁ বাহিৰলৈ আৰু দুপৰীয়া ভাত পানী খাই পেলাই অকণমান মাৰ লগত লুডু খেলোঁ। লুডু খেলিলে মা আৰু মোৰ মাজত ইমান ডাঙৰ কাজিয়া হৈ যা হয় আহ বহুত ভাল লাগে আৰু তেনে উম তাৰপিছত আক আকৌ তোমাৰ লুডু খেলি মেলি পেলাই যেতিয়া আবেলি হয় আবেলি চাহটো খাই পেলাই অকমান খোজ কাঢ়িব ওলাই যাওঁ বাহিৰৰ ফালে। খোজকাঢ়িব ওলাই গৈ পেলাই দিনবোৰ তেনেকেই পাৰ কৰি আছোঁ আৰু কেতিয়াবা মাজ মাজে মা দেউতা মই ফুৰিবলৈ ওলাই যাওঁ। তুমি কি কৰা ৰাতিপুৱা উঠি পেলাই? ছুটিৰ দিনকেইটাত
ময়ো উঠো, উঠি কেনে গা পা ধু ধু, মাৰ লগত অলপমান কামত লাগি দিওঁ। তাৰপিছত মোৰ ভাগিন এজন আছে ন! তাক পঢ়াও অলপমান। তাৰ লগত অকণমান টি ভি চাওঁ, খেলোঁ। যাওঁ আছে সেইটোৰ লগতো থাকোঁ, তেনেকে টাইম পাছ কৰি থাকোঁ আৰু।
এদিন মই তোমালোকৰ ঘৰত যাম, হা। তোমালোকৰ ঘৰত গ'লে এই যে, তুমি যে, কোৱা যে, শ্বিলঙৰ ফালে যাওঁ বুলিকে মানে শ্বিলঙৰ ফালে এই যে, এটা পাহাৰ যে, আছে তুমি যে, খোজকাঢ়িব যোৱা বোলে আ আবেলি, আবেলি অ', মইও যাম দিয়া, ছুটি হৈ আছে যিহেতু আৰু তোমাৰ ঘৰতে গৈ পেলাই দুদিনমান থাকি আহো নেকি? ৰাখিবানে মোক দুদিন মানৰ কাৰণে থাকিব গ'লে?
কিয় নাৰাখিম? তুমি আহাছোন আগতে।
দিয়া মই যিদিনা যাম, তুমি মুঠতে আহি লোৱা আগতে ঘৰলে আহি লোৱা, আহাৰ পাছত মোক তুমি জনাবা। তাৰপিছত আমি, আমি প্লেনিং বহুত কৰি দেই এতিয়া কোনটো প্লেন চাকচেছ হয়, নাজানো আৰু আমি একেলগে গোটেইবিলাকে মিলি ফুৰিবও যাম, আৰু মই দুদিনমান তোমাৰ ঘৰত থাকা-থকাকে যাম গ'লে আমাৰ মেঘালয় পাহাৰখন ফুৰিব যাম হা।
হ'ব। এ, তেনেকে আৰু কাটি আছে আৰু। বন্ধত মুভি চাবলৈ যাওঁ, কিবা কিবি।
উম। উম, সঁচাই বন্ধৰ দিনকেইটা পালে যে, কিমান আৰাম লাগে জানানে মানে ঘৰত থা থাকিবলৈ কাৰণে ইমান বিচাৰো মা দেউতাৰ লগত থাকিব ইমান বিচাৰো আৰু নিজৰ মামাহঁতৰ ঘৰলৈ যাব বিচাৰো এতিয়া বন্ধ নাপালে কেনেকে যাবা এতিয়া যিহেতু আমাৰ কলেজ বন্ধ দিছে ছুটী। চলি আছে তেতিয়াাহ'লে সেইকাৰণে আমি এইখিনি সময়ত মানে ঘৰত থাকি যে আৰু মানে। কিবা এটা বেলেগে ভাল লাগে ন ছুটিৰ দিন কেইটা ঘৰত থাকি পেলাই।
ঘৰত ভালে দিয়া মা দেউতাৰ চলি আছে আৰু দেউতাৰ অকমান গাটো অসুখ-অসুখ তোমাৰ? ঘৰত কেনেকুৱা মা আৰু দেউতাৰ?
উম,
আৰু একেই এইবিলাক বেমাৰ আজাৰ থাকিবই চবৰে।
উম,
কেতিয়া এৰিলা পাছ আউট হলা মানে। নাই-নাই বনাই আছে।
অ' মই তোমাৰ পাছ আউট‌ হলো যোৱা বছৰ হে মানে যোৱা যোৱা বছৰ। তোমাৰ একজামটো শেষ হ'ল ৰিজাল্টটো দিলে আৰু এই লাষ্ট তোমাৰ। ৰিজাল্ট দিলে এতিয়া তাকে ভাবি আছো নেক্সট আৰু কি পঢ়ো নে কিবা জবতে সোমাও মানে কিবা বিজনেছে আৰম্ভ কৰো তাকে ভাবি আছো আৰু কি কৰো। কিন্তু এতিয়া যিহেতু বন্ধ পাইছো বন্ধৰ দিন কেইটা অকনমান এনজয় কৰি লওঁ। বুলি ভাবিছো আৰু তাৰপিছত লাহেকে আৰু। কিবা এটা মাথা মাৰিম আৰু কি কৰোঁ। উম,
বেছি আৰু অকলে থাকিলেও বন্ধৰ দিন কেইদিন, বৰ নহয় কোনো নাথাকিলেও। কিবা কৰিবা
উম, সেইটোও হয়। মইতো সেইকাৰণে মই কুকুৰ কেইটাৰ লগত ব্যস্ত হৈ থাকো মই চানী জেৰিহঁতৰ লগত। সিহঁতক বাহিৰত ফুৰাব লৈ যোৱা সিহঁতৰ পটি কৰা এইবিলাক মোৰে ডিউটি আৰু তাহঁতক মানে গা ধোৱা। অ' এইটোতো মই ক'বই পাহৰিছো ছুটিৰ দিনকেইটাত মই ঠিকছে সিহঁত মানে গ্ৰুমিং কৰি আছো, গাত গা ধুৱাই আছোঁ নোমবোৰ বেছি দীঘল হৈ গ'লে কাটি দিওঁ আৰু মানে সিঁতৰ লগত খেলা ধুলা কৰি সিহঁতৰ লগতে খেলি থাকোঁ মোৰ টাইমটো ধুনীয়াকৈ মানে যায় আৰু। সিহঁত থকাৰ কাৰণে মোৰ বহুত ধুনীয়া টাইমতটো পাৰ হয় আৰু সৰু-সৰু, কুকুৰ টো মোৰ জেৰি সি মোৰ লগত বহুত বহুত খেলে একদম মানুহৰ-মানুহৰ বাচ্ছাৰ নিচিনাকে মোৰ লগত এনি টাইম লাগি থাকিব মোৰ লগত খেলি থাকিব। আজি সিহঁতৰ তাত যাই ভাত ভাতেই খোৱা নাই ৰ'বা বেয়াই লাগি আছে মনটো আমি ভাত খাইছোঁ। সিহঁতে ভাত খোৱা নাই।
দেখিছা ন তুমি,
উম, দেখিছিলো। ইমান মৰম লগা আছিলে ইমান কোমল বা। উম, নাকটো পিংক-পিংক দাতকেইটা একদম ওলাই।
তেনেকে গৈছে তোমাৰ, তাইৰ লগতে খেলি-মেলি থাকো আৰু বাকী ভাগিন।
উম,
উ সেইবোৰে, মই বেছিকে মই, বন্ধৰ মানে, এনেকে দিন থাকিলে, মই মাহঁতৰ লগতে থাকোঁ।
অ'! ছুটিৰ সময়খিনিত তোমাৰ, আঁ মানে, ভাল কামত পাৰ, ভাল তাৰমানে, পাৰ কৰিব পাৰিলেতো বেছি ভাল দিয়াচোন! মানে, তোমাৰ ছুটি হৈছে যদিও, সময়খিনি এনে যোৱা নাই, তুমি কিবা এটাটো কৰিব পাৰিছা! কিবা এটাটো কাম তোমাৰ হৈ আছে, হয় নাই? আৰু ছুটিৰ দিনকেইটাত তোমাৰ, এনেই ভাল লাগে আৰু তোমাৰ! কাম-বন বিলাক হয়। সেইটোৱে, কেতিয়াবা আহিবাচোন আমাৰ ঘৰলে, গাঁৱৰ পৰা অহা পাছত?
যাম যাম যাম তোমাৰো ঘৰত যাব লাগিব বন্ধত। অহ।
অ মইতো যাওঁ বুলি কৈছোয়ে দুদিনমান থকাকে, মোক এতিয়া ৰাখা নে নাৰাখা বা তুমি?
ভাল ভাল বস্তু খুৱাব লাগিব কিন্তু।
এ একদম টেনচনে নলবা তু
উম।
প্লেনিং মানে?
এনেই আৰু কৰবাত, আগতে আমি তুমি চাবাচোন কিমান কি কৰিছিলোঁ হয়নে? আজিকালি ল'ৰা ছোৱালীবিলাকৰ একো নাই অকল ফো তেই বিজী আমি কিমান খেল খেল বিলাক এইবোৰ একো বুজিয়ে নাপায়, বন্ধ হওক বা কিবা হওক অকল তাহতৰ হাতত ফোনটো
ঠিকে কৈছা। আমিতো আমাৰ সৰু কালত যেতিয়া আমি ছুটি পাইছিলো বন্ধ পাইছিলো যেতিয়া আমাৰ চামাৰ ভেকেচন দিছিলে উইন্টাৰ ভেকেচন দিছিলে স্কুলৰ সময়ত আৰু আমি কিমান খেলিছিলো। কিমান আমি সময়টো পাৰ কৰিছিলো ন খেলা ধূলা কৰি পেলাই। উম।
অঁ।
এতিয়া আৰু আজিকালি ল'ৰা ছোৱালী বিলাক আৰু বন্ধ পালে মোবাইল, লেপটপ, টিভি টৈপ এ আমাৰ ঘৰতে আছে এজনী তাই মানে স্কুল বন্ধ হৈছে তাইৰ হেৰি বন্ধৰ দিনকেইটা তাই একদম পুৰা আৰু মানে মোবাইল মোবাইল মোবাইল গেম খেলি থাকিব কাৰ্টুন চাই থাকিব টিভিত খেলা ধূলা কৰিবৰ কাৰণে ওলাই নাযায় আমি ইমান খেলিছিলো চুটিৰ দিন কেইটাত ঘৰতে নাহো আমাক মাহঁতে বিচাৰি বিচাৰি আনিবলগীয়া হয় বাহিৰৰ পৰা ক'ত ঘূৰি আছোঁ ক'ত ঘূৰি থকা নাই বুলি কে
মাৰি মাৰি লৈ আনে আমাক
দিয়া পিছে ৰাখিছো দিয়া ভাল লাগিল কথ
উম ঠিক আছে দিয়া হ'ব দিয়া তাকে ভাল লাগিল কেতিয়াবা তুমি ফোন কৰিবা দেই আহি পেলাই মোক হা উম
অহ নিশ্চয় কৰিম উম উম